হেল্ল
হেল্লো' শুনিছা?
হয় হয় শুনিছো ভালে আছেনে?
আহ অ আছো তোমালোক?
হেল্লো'
অ অ শুনা পাই আছো?
অ অ ভালে আছে নে।
উম আছো ভালে আছো কোৱা?
অ আজি মই বিশেষ টপিক এটাত কথা পাতিম বুলিহে কলটো কৰিলোঁ? আপোনাক?
কৰা
হয় এনে আপোনাৰ অসমৰ খোৱা থলুৱা খাদ্যসমূহৰ ভিতৰত এনে আপোনাৰ কি কি ভাল লাগে বাৰু?
উ আমাৰ অসমৰ খাদ্য ভালতো গোটেইখিনিয়ে লাগে কিন্তু বেছিকে টেঙা মাছৰ। সেইখন বেছি ভাল লাগে?
হয় হয় টেঙা মাছৰ খন ন। আৰু গৰমৰ দিনত? ত' সেইখন। তৰ বেছি আৰু। ভাল লাগে হয়।
মানে টেঙাৰ আঞ্জা খ বনালে আৰু বেলেগ নালাগে আৰু মানে ভাল লাগে? আৰু আৰু ভাল লাগে তোমালোকে ভেদাইলতা নৰসিংহৰ আঞ্জা খোৱা নে।
অঁ অঁ খাইছো মই।
উম সেইও আঞ্জা খাই ভাল লাগে মানে? তোমাৰ অলপ গৰম ঠাণ্ডা বুলি নাই সেইখন আঞ্জা খাব পাৰিয়েই আৰু। বহুত ভাল হয় আৰু।
অঁ হয় হয়। সেয়াও সৰু মাছ এনেকৈ? তাকে সেই সেনেকে বনালেও ভাল লাগে চাগে ন।
উম উম সৰু মাছ পাতত দিয়ে যে।
অঁ অঁ
খাইছা?
সেইবোৰ খাদ্যতটো জুতিয়েই বেলেগ? আৰু
অঁ সৰু মাছ পাতত দি ৰান্ধে সেয়া খাই ভাল লাগে তাৰপিছত লোকেল চিকেনখন যেতিয়া জালুকীয়াকে বনায়?
অঁ অঁ
খনো ভাল মানে আ আমাৰ অসমৰ খাদ্য? আচলতে কি মচলা মানে বহুত নাথাকে?
অ অঁহয়।
উম
হ যেতিয়া চৰ্দি লাগে অকমান পানী লগ। বা তেনেকুৱা জ্বৰ হয়, তেতিয়াও এইবোৰৰ।
আৰু আৰু এখন। ভাল, একেবাৰে আমাৰ অসমীয়া বিলাক। বেছি খাই, কচু শাক খোৱা নে নোখোৱা?
অঁ কচুটো মই তেনেকে নাখাও এনে, শাক ভাল লাগে বাৰু।
অঁ, শাক। শাকৰ আঞ্জাতটো আৰু। কইবই নালাগে ঠাণ্ডাৰ দিনত, শাক ইমান মানে ওলায়।
অঁ অঁ কি কি কি শাক ভাল পায় আৰু? অঁ মোৰটো। ঢেকীয়া শাক ভাল লাগে।
উম।
আৰু কল। কলমৌ শাক ভাল লাগে। আৰু এইটো আমাৰ। অসমীয়া লাও আগ, যে বনাই। ন।
অঁ অঁ ৰঙালাও আক।
অঁ, সেইটো টো, ভালে লাগে বাৰু। অ, আপোনাৰ কি কি ভাল লাগে শাকৰ ভিতৰত।
বেষ্ট, পালেং শাক।
অঁ। পালেং, হাকত তো।
শাক খন মোৰ খুব প্ৰিয়, আৰু যে পুৰৈ শাক বুলি কয় পুৰৈ শাক।
অ অ। অ, নামটো শুনিছো বাৰু। পুৰৈ শাক।
অ সেই শাকৰ আঞ্জ মানে ভাজিখন ভাল লাগে, আকৌ খুতুৰা শাক।
অ অ।
উম সেই খুতুৰা শাক খাব লাগে পালেং শাক খাব লাগে আৰু যে হেৰি শাক জিলমিল শাকটো। তিলমিল শাকটো আছে ন, এইটো খালে বৰ সোৱাদ লাগে খাই।
অ, হয় হয় কেনেকে বনাই খাই ভাল পোৱা? আপুনি?
আহ, পালেং শাক খন মাছেদি বনালে ভাল লাগে পালেং শাক। খাইছানে?
হেল্ল' কি কলে?
পালেং শাক বোলো মাছেদি বনাই খাইছানে?
অ নাই নাই মই সেইটো খাই বাৰু পালেংটো এনে পনিৰৰ লগত ঘৰত হেখাইছোঁ
অঁ মাছেদিও খাবাচোন বহুত সোৱাদ হয় মাছত মানে দিলে সোৱাদটো বেছি উঠে আৰু
অ কেনেকে বনাব লাগে বাৰু সিখন আঞ্জা
অ পালেং শাক খিনি মিহিকে কুটি লৈ পেলাই চিম্পুল আৰু জলকীয়া একয়া অকনমান পিয়াজ দি শাক খন মানে কোমল হৈ যোৱাত অকণমান পানী দি নিমখ হালধি শাকত দিব লাগে নিদিলেও চলি যায়। আমি সেনেকেই বনাও আৰু ধৰা তোমাৰ মাছ যদি আমাৰ একদম লোকেল মাছ দি দিওঁ ন অ দি পেলাই খুব উতলাব লাগে আঞ্জাখন অলপ দেৰি
অঁ অঁ
উতলাই ফেলাই সেইখন খন খাবাচোন খুব সোৱাদ আহে মানে শাক খিনি পমি যাব একদম উ খুব ধুনীয়া আৰু আৰু অ আৰু পালেং শাক খাব লাগে পালেং শাকত বহুত আইৰন থাকে।
অ', - অ',
পালেং শাক খোৱা বহুত ভাল, আৰু পালেং শাক, চাটনি খাবাচোন চাটনিও ভাল লাগে খাই। ধুনিয়া পাতৰ লগত পিচি পেলাই,
অ'-অ'।
খুব সোৱাদ হয় আৰু আমাৰ অসমীয়া খাদ্য আচলতে বহুত ভাল। এয়া তোমালোকে হেৰি খাইছানে বাঁহৰ যিটো গাজ থাকে। বাঁহৰ গাজেৰেও ধুনীয়া ধুনীয়া ৰেচিপি হয়তো।
হয় আৰু সেইবোৰৰ অ'। ঔষধি গুণো ওতো বহুত বেছি আছে ন।
বহুত ভেদাইলতাৰ পৰা নৰসিংহ, মানিমুনি আঞ্জা খাই আৰু যে তোমাৰ হেৰি এইটো কি টেঙা বুলি কয় ৰবা পাহৰি গলো। উম। পাহৰিলো এবিধ আছে মানিমুনি দৰে পাত পাহৰিলো মই টেঙেচি বুলি কয় যে।
অ' টেঙেচি টেঙা।
অ' এই। টো মানে আৰু আছে এবিধ পাত, পালেং শাকৰ দৰে পাত এ মোৰটো। ফুলন টেঙা বুলি কয়। সেয়াও মানে পেট। তৰ যেতিয়া গৰম হয় পেটতটো নহয়, খুব মানে খালে সেয়া, আঞ্জা খালে মানে পেটটো ঠাণ্ডা একদম যে পেট কামোৰণি হয়। খুব। ভাল আৰু সেইটো টেঙা বহুত ভাল। উম আৰু থেকেৰা টেঙাৰ আঞ্জাও খাই পাইছে
অ' আৰু অ' গৰমৰ দিনতো সে। ঘৰুৱা আঞ্জা - খাবলৈ ভালো লাগিব।
উম উ খাব লাগে খুব ভিটামিন চি থাকে নহয় তাত।
অ', - অ',
টেঙাৰ আঞ্জাত খুব ভিটামিন চি পায় আৰু গৰম দিনত মানুহৰ মানে কি হয় হেৰিটো কমি যায় তো। সেইকাৰণে টেঙা আঞ্জা খালে ভাল আৰু বাকী উ- উ শাক-পাচলি, কলফুল, পচলা এইবিলাক। তো আছেই আমাৰ অসমত বহুত চলে। উম কলফুল, পচলা। খায়ে থাকিব লাগে গাত আইৰণ - বাঢ়ি থাকে।
অ সেইটোৱে আজিকালি আকৌ তেনেকে। খাব তেনেকে নাপায়নো আৰু খাবও নিবিচাৰে,
উম', - উম ', সেই সেইটোৱে মানে আজিকালি অলপ, ল'ৰা-ছোৱালী সৰু হৈ থাকাত খাব নোখোজে কিন্তু লাহেকে যেতিয়া জানা হয় তেতিয়া আৰু, খাব ইচ্ছা কৰে, এতিয়া কলফুল পচলা পায়। বজাৰতো পায় খালি দাম হয়, আৰু
অ', - অ',
গাঁও অঞ্চলতো, ঘৰে-ঘৰে পায়।
আৰু আজিকালি আমাৰ এইটো চবজ সাধাৰণতে পোৱা চবজ, যিবোৰো শাক-পাচলিবোৰো কিমান সাৰ প্ৰয়োগ কৰে।
উম', - উম ', বাপ ৰে এইবিলাকতো নোখোৱাই ভাল হিচাপত,
অ',
পটল, ভেন্দী দি, লেচেৰা মানে গোটেই সাৰ মাৰায় হয়। পানীলাওটো বেজি দিয়ে ডাঙৰ কৰে।
অ', পাৰিলেতো ঘৰতে ৰুই অলপ তেনেকে,
অ', পাৰি আমাৰ ঘৰত সেনেকে ৰোৱা হয় ভাত- কেৰেলা
অ',
ভাত কেৰেলা কেইটা ঘৰত হয়েই আৰু তোমাৰ এই যে', - কল জাহা এই সেইটো চবজি খোৱা কলটো আছে নহয় কাচ কল বুলি যে কয়
অ', হয়', - হয়',
কল-অমিতাও আমাৰ ঘৰতটো সহজে হয় ন', অমিতা উম', অমিতা খাই থাকিব লাগে ভাল। সেইখিনি হয় শাক-পাচলি বাক কি', বাহিৰা শাক-পাচলি বহুত সাৰ দিয়া। কিন্তু এতিয়া এনেকুৱা মানে কিছুমান অৰ্গেনিক মাৰ্কেট আছে, য'ত ভাল পাচলি পায়।
অ', সেই বিচাৰিব-বিচাৰি লে আৰু তেনেকে পোৱা যায়,
উম', আমাৰ থলুৱা মানুহখিনি আনে।
অ', হয়।
খাব লাগিব, কিমান বস্তু মিহলি পিয়ৰ পাম আৰু আমি।
পিয়ৰ অ', সেনেকে ক'ব গ'লেতো আজিকালি, চববোৰতে, এনেকে মিহলি থাকে।
থাকে। কাৰণ কিয় বহুতে খেতি নকৰে ন', বাহিৰৰ পৰা আহে বস্তুবিলাক।
হয়
বাহিৰত পৰা আহে আৰু মানুহবিলাক ইমান কাম কাজত ব্যস্ত অফিচৰ বিজনেচৰ আগতেতো ঘৰত মাটিত মাটি থাকিলে অলপ কিবা কিবি ৰুইছিলে আজিকালি কোনো ৰুবয়ে সময় নাপায়
অ তে সেই সেইটোৱে মানুহবোৰ তেনেকে আৰু কামত ব্যস্ত ব্যস্ত হৈ থাকে কাৰো তেনেকে সময়ো নহয়
উম ৰুলেতো সেইবিলাকক তোমাৰ চোৱা চিতাও কৰিব লাগিব নহয় সাৰ দিব লাগিব পোক মৰা ঔষধো দিব লাগে নহলে পোকে ধৰে
অ সেইটোৱে
এতিয়া সেনেকে যদি ৰোৱা নহয় তেতিয়াতো আমি বজাৰৰে খাও আৰু
অ উপায় নাপাই পেলাই সেনেকে সেনেকে খাব লগা হয় কিন্তু যিমান পাৰে আৰু ঘৰতে সেনেকে ৰুব পাৰিলে ভাল আৰু
ভাল ভাল উম উম আৰু আমাৰ অসমীয়া। খাদ্য বহুত ভাল। মই ভাবোঁ আৰু।
হয় হয়।
কাৰণ কি আমাৰ অসমীয়া খাদ্যত গোটেই ঔষধি গুণ আছে মানে খালে তোমাৰ একো অপকাৰ নকৰেই।
হয়।
উম উম উম আমি মচলা কম খাওঁ ন।
অহ অ
মচলা মানে খাব লাগে মছলাও গাৰ কাৰণে ভাল কিন্তু মানে আমি কম ইউজ কৰোঁ।
অ আৰু ব্যৱহাৰ কৰিলে সেই। ঘৰতে সেনেকে। মচলাবোৰ তৈয়াৰ কৰি পাৰিলে তেনেকে ভাল আৰু।
অ গোটা গোটা জিৰা ধনিয়া জাল জালুক আনি বঢ়িয়াকে গ্ৰাইণ্ডাৰত হেৰি মিহি কৰি গুড়ি কৰি ৰাখিলে সেইটো মছলা একো অপকাৰ নকৰে।
হয় হয়
পেকেটিং মছলাবিলাক দি দি খোৱা খাদ্যত। টো বেয়া।
হয় সেইটোৱে
সেইয়াই আৰু পেকেট। টিং বস্তুতো ৰাসায়নিক হেৰি মিলোৱা থাকেই কিবা কিবি আৰু।
অ অ সেইটোয়ে দিয়ক নহ'লে আজি। অ ভাতটো বনাব গৈছেহে চাগে।
অ অ উম
তেতিয়া হ'লে আজিলে থৈছোঁ আৰু পিছত কথা পাতিম।
অ কল কৰিবা আৰু ঠিক আছে।
উ উ উম